কি কৰিছা?
এনে গেটৰ ওচৰত পৰি আছো তুমি?
মই এনে বহি আছোঁ ৰবা ক পা ধুই আহি এই এনেই অলপ ফেনৰ তৰত বহিছো ফেন নোহোৱাকে নোৱাৰি জানানে গৰমত।
অ'
উম। ভাত বনালে নে নাই কি খালো মানে ৰুটি চব্জি বনাইছিলে মা।
অ'
সেই খালোঁ তুমি কি খালা?
মোৰতো খাবই মন যোৱা নাই ইমান প্ৰব্লেম হৈ আছে ন' মোৰ। তাৰপিছত এতিয়া মানে অলপমান ভাত মাই যোটো বস্ত খুৱাই দিলে। ঘি দি মাখী কেনে। খাইলো খালো আৰু মানে ডিম চিম খাব মন নাই চ কণী।
হয়।
এইবোৰ খাবলৈ অলপো মন নাই।
উ কি বনালে দুপৰীয়াৰ বস্তু মানে ভাত?
এতিয়া আমাৰ বজাৰৰ পৰা আহিছে মাছ চাছ বনাব চাগে।
অ' আমাৰো বনাই আছে মায়ে।
অ' কি বনাইছে?
দালি বনাইছে আৰু দালি অলপ তিয়াই থৈ দিছে এ চাটনি বনাব আৰু ভাত কেৰেলা যে।
অ -অ
হে বনাব আৰু আলু ভাজিব আৰু মাছ। মাছ আনিব চাগে দেউতাই এ। বনাব আমাৰ ঘৰৰে ভাত কেৰেলা।
অ' ঘৰৰ গছ আছে তোমালোকৰ?
অ' আছে তিয়ঁহ লাগিছে তাৰ পাছত জিকা লাগিছে জলকীয়া লাগিছে। আৰু টিত কাৰালা যে।
অ -অ -অ
সেইটো মানে আছে আৰু চবজি আমাৰ আৰু বিন। আৰু ইটো হেই ভেন্দি যে
অ' ভে
সেই লাগ অ' ভেন্দি হে লাগিছে। পানী উঠিলে আৰু মৰি গ'ল মৰো হৈছে- অ'
অ' মইতো এতিয়া খালি দালি দি খাম। মানে এ পাট পাতা কি কয় নাজানোঁ সেইটো পাত পাতা চিনি পোৱা?
নাপাওঁ কি বা?
এই পাত পাদা কি কোৱাছোন এ। এটা পাতা থাকে যে সেইটো দি দাইল বনাই যে দাইলও বনাই বৰাও বনাই।
নৰসিংহৰ পাত নেকি?
এনেকাই হ'ব চাগে। সেইটোৰ দালি বনাব মানে অলপ পিচল পিচল টাইপ হয় ন।
অ কিবা এইটো
সেইটো দালি বনাব মোৰ ভাল লাগে খাই কেনে তাৰপিছত- আলু চালু ভাজিব মোৰ কাৰণে মইতো ডিম চিম নাখাওঁ মাছো নাখাওঁ।
কিয়
মোৰ মাছটো এনেকো এনেও ভাল নালাগে আৰু এইটো ডিম চিম খাম মানে- খালে প্ৰব্লেম হ'ব মই কাৰণে নাখাওঁ মই।
অ হয় নেকি?
উম মোৰ মানে তিনি চাৰি। চাৰি দিন পাঁচ দিন এনেকা প্ৰব্লেম হৈ থাকিব পিছত যাই কেনে মানে পাঁচ দিনাদিন ঠিক হৈ যাব।
আচ্ছা হয় নেকি?
মই থাকিব গাত কিন্তু কিন্তু যে এনেকা প্ৰব্লেম নহয়।
অ। সেইফালে ৰ'দ দিছে না?
নাই ইয়াত ইমান ৰ'দ নাই।
ইয়াতে একদম আজি দিছে জুই যেন লাগে।
অ ইয়াতে। ইয়াতে নাই মানে পুৰা পি ঠাণ্ডাই আছে মৌচমটো।
উম।
পুৰা চাফা আছে এনেকা থাকিলে ভাল লাগে বৰষুণো নাই ৰ'দও নাই।
ইয়াতে একদম ৰ'দ বাপৰে, বৰষুণ দি থাকিলে শান্তি।
অ কালি আমাৰো এইফালে ৰ'দ দিছিলে আজি আজি নাই ৰ'দ। চ'ত নাই আজি ৰ'দো নাই, বৰষুণো নাই আজি আমাৰলোকৰ ওচৰত অ' আজি আমাৰ ঘৰৰ ওচৰত মানে তোমাৰ ৰথ যাত্ৰা হব ন চিনি পোৱা
অ, অ পাওঁ।
আমাৰ ঘৰৰ ওফালদি যাব পুৰা টাউনটো মানে চহৰটো পুৰা ঘূৰিব।
অ কি কৰে তাত?
তাত মানে জগন্নাথ ঠাকুৰটো থৈ কেনে ধুনীয়া কৰি মানে ধুনীয়া কৰি চকজৰিব ডেকৰেচন কৰিব। তাৰপিছত মানে টোৰ এ ৰছী দুটা টানি দিব ন সেইটো টানি টানি যাব লাগিব, ভাল মানে। চাইছাইটো তুমি মোবাইলত। অ এনেকা কৰে।
অ', ভাল লাগে এনেকুৱাত
অ মইতো ধৰিব নোৱাৰিম ন চুব নোৱাৰিম এইকাৰণে
অ, অ'
মানে আমাৰতো পুৰা ৰাস্তাৰ লগতে ঘৰ ন।
অ'
এজে এ গেট এজে এ ৰাস্তা।
অ ভালে হ'ব এতিয়া চাই থাকিব পাৰবা।
অ'
অ' উম, সেই কি বুলি কয় হাজো গৈ পাইছা নে?
ক'ত?
হাজত গৈ পাইছা নে?
হাজোত মানে?
মানে সেই মাধৱ মন্দিৰ যে আছে পুৱা মক্কা যে আছে।
মক্কা
অ'।
নাই নাই, যোৱা নাই।
অ, হাজোৰ মন্দিৰত গৈ পোৱা নাই নেকি?
নাই।
অ, বহুত ভাল লাগে তাত।
তুমি গৈছা?
অ গৈছো।
এ মস্কাত হিন্দু মানুহ যায় নেকি?
নহয় মন্দিৰৰ কথা কৈছো, মকাত বাৰু নাযায়, এনে বাহিৰৰ পৰা চাই আহিব পাৰি।
অ'হ।
টো মাধৱ মন্দিৰত যায়, হিন্দু মানুহ।
আচ্ছা। মাধৱ মন্দিৰ তাত যাব পাৰে চাগে, কিন্তু মক্কাতটো নাযায় মই যিমান মানে জানো।
যাব নোৱাৰি, মানে বাহিৰৰ পৰাই এনেই চাব পাৰি, ভিতৰত যাব নোৱাৰি আৰু।
অ'।
সেই আৰু।
মই দাদাৰ এটা ফ্ৰেণ্ড আছে ন মোৰ, মোৰ দাদাৰ, তাই গৈছে ছিলে, এই মক্কা চক্কা, তাৰ পৰা যে জম জমৰ পানী বুলি কয় যে সেইটো দাদাক আনি দিছিলে। এই জম-জম পানী থাকে ন, জম জমৰ পানী না কি কয়
অ'।
সিহঁতৰ যে পানীটো যে পবিত্ৰ পানী কয় যে চবেই
অ'।
হেতু আনি দিছিলে দাদাক।
অ খালে কি হয়?
খালে বোলে চব বেমাৰ-চেমাৰ ঠিক হৈ যায়, গা তাৰ পিছত ধৰ ৰা তুমি, মইত ভূত-চূত নামানো, সিহঁতৰ ভূত-চূত ধৰি ল'বলৈটো খুৱাই দি ল'বলৈ গুচি যায়, কিন্তু এনেকা হৈছিলে মানে আমাৰ লগৰ দাদাতো এনেকা পানী আনি দিছিলে ন আমাৰ ঘৰৰ ওচৰতে এটা ছোৱালী মানে, ছোৱালী ন বৌ কব, তাই ফাঁচি দি মৰি মৰিছিলে, এই বেছি দিন হোৱা নাই এবছৰো হোৱা নাই। এবছৰ কি যে নহ ন, তিনি চাৰি মাহ আগত এ কথা এইটো। তাৰপিছত মানে আমালোকৰ ইফালে এটা দাদা আছে, তাৰ মানে আমালোকৰ ঘৰত ন, মানে ইয়াত ইয়াত মাহীৰ ঘৰ তাৰমানে দাবাৰ বাগান থাকে, তাৰমানে সেইটো গলি দি, যোনটো গলিত মানে তাৰ ফাঁচি দি মৰিছিলে, তাৰ ঘৰটোত সেইটো গলি দি ৰাতি ধন, এটা ন এটা এনেকা বাজিব। তাতে মাংস, মাংস লৈ গৈছিলে আৰু মাংস খায় খাইও গৈছিলে আৰু লৈ লৈ কেনে গৈ আছিলে ঘৰত
অ'।
তাক মানে ধৰি ললে।
মানে মই মানে নিজৰ চকু দেখা নাই শুনিছো আৰু, তাৰপিছত দাদাই যে পানীটো আনি দিছে না খুৱাই দিছে তাক, তাৰ পুৰা আৰু ৰাগি গৈ মানে খং খং কৰি দিছিলে, মানে আৰু লাভ খাই আছিলে এইটো পানীটো খাই কেনে।
অ প্ৰমাণ আছে চাগে পানীটোৰ, সেইটো কাৰণে ভাল হৈছে।
হ'ব পাৰে। তাৰপিছত, তোমাৰ দাদাও গৈছিলে ন'? দাদাৰে ফ্ৰেণ্ড হয়, সেইটো ল'ৰাও।
অ'!
তাৰ পিছত, পানীতটো আমাৰ ঘৰৰ পৰা লৈকেনে, তাক খুৱাই দিছিলে। কি, কেনেকা বুলি কৰি আছিলে বোলে, ভিডিঅ' কৰিছিলে, চাইছোঁ মই। সচাঁকে, এনেকা কৰি আছিলে।
অ'! মানে, কিবাই ধৰিছে চাগে?
এই, তাইয়ে ধৰিছিলে। ফাঁচি দি মৰিছিলে যে, এমাও, এমাহ কি, এসপ্তাহ হোৱা নাই। সেইটো, গ'লে তোমাৰ, এটা-এটা ৰাতি, এটা না দুটা। মানে, এটা নে বাৰটা মান বাজে। তেনেকা টাইমত, মাংস লৈ যায় নেকি, কোনোবাই।
অ'! জানিবই লাগে, নিজে সেইটো।
অ'! তাৰমানে নাজানে। ইয়াতে যে, ফাঁচি দি মৰিছে।
অ'!
এইকাৰণে, গৈছিলে।
উম! উম!
কোৱা পিছে, ফুৰিব যোৱা নাই ক'তো?
ক'ত যাম, ভাবি আছোঁ ৰবা! আজি যাম চাগে। পেহীহতঁৰ ঘৰত, পেহীৰ ঘৰতে যাম।
অ'! তোমাৰ ঘৰৰ পৰা ওচৰতে নে দূৰত?
হয়, নহয় যাব লাগিব। এয়াৰপৰ্ট দেখিছানে, ভি আই পি?
অ'! মইতো, ইমান মানে, যোৱা নাই ন' গুৱাহাটীত।
অ'!
চিনি নাপাওঁ।
অ'! তাত যাম আজি। থাকিম কেইদিনমান আৰু।
অ'!
উম!
তুমি কোনটো ক্লাছত আছিলা? অ'! এতিয়া বন্ধ দিছে ন'?
অ' অ'! কলেজ।
অ'! ভালকে পঢ়া আৰু?
হে আৰু খুলিলে আৰু ক'তো যাব নোৱাৰিম। কি কৈছা মানে?
কি ডিপাৰ্টমেণ্টত আছা? মানে, অ'!
বুজা নাই।
মানে, তুমি কি লৈ পঢ়ি আছা?
মই আৰ্টছ।
আৰ্টছলৈ, ঠিকেই আছে। মইয়ো, আৰ্টছলৈয়ে পঢ়ি আছোঁ। ভাবিছিলোঁ! কমাৰ্চ লৈ পঢ়িম আৰু কিন্তু, হোৱা নাই পিছত।
ল' চাইন্স ল'ম বুলি। তাৰপিছত, ঘৰৰ মানুহো কৈছিলে, চাইন্স ল'ব।
অ'!
তাৰ পাছত, আৰু মই আৰু নল'লো আৰু। আৰু চাইন্সটো, মেথছ কৰিবলৈ বহুত টান পাওঁ।
অ'! কমাৰ্চ ল'লেতো আৰু মেথছ কৰিব লাগিব। চায়েঞ্চটো মেথছ আছে, কমাৰ্চত মেথছ আছে। মোৰ মানে, মেথছটো মোৰ মানে, মেথছটো আহি যায়। তুমি যদি, এবাৰ- দুবাৰ মানে, তুমি এবাৰ মোক, শিক মানে, ছাৰে যদি শিকাই দিয়ে ন'! দেখাই দিয়ে, এনেকে কৰিব লাগিব। তেতিয়া মানে, নেক্সট- নেক্সট মইয়ে কৰিব পাৰিম। মানে, ইমানো মেথছত মানে, কাঁচা নহয়। মই আছোঁ আৰু অলপ-চলপ।
অ'! ল'ব পোৱা কমাইছে। অ'! আচ্ছা।
সেইকাৰণে, ভাবিছিলোঁ! কমাৰ্চ লম, একাউণ্টতৰ কোৰ্চটো কৰিম। তাৰপিছত, নহ'লে আৰু। ভাবিলোঁ পিছত, পাৰিম নে নোৱাৰিম!
ভয় লাগে কিমান
মনেকানবোৰ আৰ্ছত লৈ ললে মানে মোৰ ফ্ৰেণ্ড বোৰ আৰ্চ লৈ ললে ন সেইকাৰণে ময়ো আৰ্টছ লৈ দিছো ভাবিছো কমাছ অকলে যাই কি কৰিম এনেকা
অ
এ তুমি আৰ্টছটো একাউন্টৰ কৰ্চ কৰিব পাৰিবা আৰ্টছ ললো যে চাইন্সৰ এটা দুটা চাবজেক্ট বা কমাৰ্চৰ এটা দুটা চাবজেক্ট ল'ব পাৰি টো
এ মো কমাৰ্চ ল'ব একদম ইচ্ছা নাই চেঞ্জ কৰিব পাৰি নেকি?
অ থাৰড চেমত যদি তোমাৰ বেক চেক নালাগে ভাল ৰিজাল্ট থাকে তেতিয়াহ'লে চেঞ্জ কৰিব পাৰিবা
কি ল'বা?
তেতিয়া মই কমাৰ্চৰ বা চাইন্সৰ এটা চাবজেক্ট লম আৰু
অ
ভাবিছো একাউণ্টৰ লওঁ নেকি।
অ তোমাৰ যদি মেথছত ভাল তুমি ল'বা সেইটোয়ে
মেথছৰ ভাল মানে ইমানো ভাল নহয় আধা আধি
অ তেওঁৰ কথাটো আৰু
উম
নিজৰ ইচ্ছা মতে ল'ব লাগে আৰু ভাল পোৱা কাম বোৰ কৰিব লাগে।
সেইটোৱেই
উম চবতো আৰু ঘৰৰ কথা শুনিব নোৱাৰি
ঘৰ পৰা মই একো মানে টেচ দিয়াই নাই মোক মোকে কোনো তই তোৰ যোনটো ইচ্ছা সিটোৱে পঢ় মানে মোৰ সৰু দাদা কৈছিলে কৰমাচ লৈ পঢ়িবলে কিন্তু ডাঙৰ দাদাক কৈছে তোৰ যোনটো ইচ্ছা সেইটোয়ে পঢ়। খলে টুমটি মই দু দুটা দাদাক দুটা দিদি মানে দুটা বা আৰু মই লৈ পাঁচটা মানুহ আছো ঘৰত।
অ
মানে মোৰ মাহত মানে দিদি বা বোৰৰ চাই বিয়া হৈ গল।
অ
আৰু মোৰ সৰু দাদাৰো বিয়া হৈছে। কিন্তু ডাঙৰ দাদাৰ হোৱা নাই এতিয়াও।
হয়
আৰু মই মই মানে মইতো এতিয়া সৰুয়ে আছো।
অ
দিয়া কোৱা পাছত
তোমাৰ বৌ আছে?
অহ
তোমাৰ বৌ আছে নেকি?